হেল্ল'।
অ' আমি মানে কি কৈ আছিলো, শিক্ষাৰ কথা মানে পাতি আছিলো ন'?
হ কথা পাতি আছিলোঁ।
অ' এতিয়া ধৰা অকল শিক্ষা বুলিয়ে নহয়, এতিয়াও বহুত আঁচনি, নতুন নতুন আঁচনি উলিয়াইছে। ন' মানে কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ধৰা অসম চৰকাৰে শিক্ষা স্বাস্থ মহিলা সবলীকৰণ, কৃষি উদ্যোগ, সামাজিক সুৰক্ষা, আদি বিভিন্ন ক্ষেত্ৰত মানে কি কি বহুতো নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে ন'? নতুন আঁচনি কিমান ওলাইছে যে মানে কি, সেইবোৰৰ ভিতৰত আমি ধৰক ক'ব পাৰো, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। নিযুত মইনা আঁচনিৰ বিষয়ে কওঁক? পাৰোঁ, এই আঁচনি মানে এই আঁচনিটোৰ উদ্দেশ্যটো হৈছে কি তুমি জানা নে নাই, এই আ উদ্দেশ্যতো, নিযুত মইনা আঁচনিৰ?
নিখুত মইনা নেকি, নিযুত মইনা হয়।
অসমৰ এই নিযুত মইনা আঁচনি মানে উদ্দেশ্যটো হৈছে কি জানানে, ছোৱালী শিক্ষাৰ উন্নতি কৰা। আৰু বাল্য বিবাহ হ্ৰাস কৰা, বাল্য বিবাহ তেওঁ হ'ব নিদিয়ে, বাল্য বিবাহ যে হয় যে। সৰুতে বিয়া কৰাই দিয়ে। বাল্য বিবাহ আৰু ছোৱালীবোৰৰ শিক্ষাটো উন্নত কৰা এইটো মানে আঁচনিৰ মূল উদ্দেশ্য আৰু। আৰু উচ্চ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়ন কৰা ছাত্ৰীসকলক চৰ কাৰে মাহিলী আৰ্থিক সাহাৰ্য্য আগবঢ়ায় তাৰ মানে, অ' সেনে
আমাক অৰুণোদয়টো দিছে। অৰুণোদয় আঁচনি এ দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক প্ৰতিমাহে সহায় আগবঢ়াইছে দৰিদ্ৰসকলক। যিবিলাকৰ মানে একো মানে আৰ্থিক সিমান এটা অসুবিধা হয়। তেওঁলোকৰ বাবে, যুৱক যুৱতীসকলক
অৰ পৰিয়ালৰ মহিলাসকলক ন? প্ৰতিমাহে আৰ্থিক সাহাৰ্য্য দিয়া হয়, এই ধৰনৰনৰ জৰিয়তে ধৰা তেওঁলোকে নিজৰ মানে লাগতিয়াল প্ৰয়োজনীয় বস্তু বোৰ মানে এ মানে কি কৰে আৰু, পুৰণত সহায় কৰিব পাৰে, উম।
যুৱক যুৱতীসকলক ব্যৱসায়ৰ পৰা, ব্যৱসায় আৰম্ভ কৰিবলৈওঁ আৰ্থিক সাহাৰ্য দিছে। মানে তেওঁলোকে ইচ্ছা কৰিলে মানে হিমন্ত ছাৰ ওচৰত গ'লে হ'ল মানে, তেওঁ বহুতখিনি সহায় কৰে।
কৰে কৰে, আৰু মানে কি
আৰু এটা বস্তু দিছে, আপ-আপোন ঘৰ আঁচনি।
অ', আপোন ঘৰটো দিছ
অ' অ', আপোন ঘৰ আঁচনি মানে চৰকাৰী কৰ্মচাৰীসকলৰ ঘৰ নিৰ্মাণ বা ক্ৰয়ৰ বাবে সুলভ ঋণ দিছে আৰু, ঋণ মানে কি অ' লোন মানে, হয়, লোন দিছে। হে, সুলভ মূল্যতে দিছে আৰু কম সুতত তেনেকুৱাই আৰু কিবা।
ধৰা আৰু মুখ্যমন্ত্ৰী অৰুণোদয় আছে। আৰু ধৰা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি আছে। এই আঁচনি মানে কি হ'ল, এই আঁচনি নিৰ জৰিয়তে তুমি নিবনুৱা যুৱক যুৱতীসকলক ব্যৱসায় আৰম্ভ কৰিবলৈ আৰ্থিক সহায় হায় প্ৰশিক্ষণ আৰু ঋণৰ সুবিধা প্ৰদান কৰা হয় মানে, এই মুখ্যমন্ত্ৰী মানে আত্মনিৰ্ভৰ অসম আঁচনিৰ যোগেদি। ইয়াৰ মানে লক্ষ্য হৈছে স্বনিয়োজন বৃদ্ধি কৰা, আৰু নতুন উদ্যোগ গঢ়ি তোলাত সহায় কৰা। উম এইটো আঁচনিৰ মূল উদ্দেশ্য হয়।
অ' আৰু সেই স্বনিৰ্ভৰ নাৰী আচনি মানে কি মহিলা আত্মসহায়ক গোটসমূহক আৰ্থিক সহায় আৰু কৰ্ম সংস্থাপনৰ সুযোগ দিছে। মানে মহিলাাসকলক দিছে আৰু বহুত খিনি সুবিধা দিছে।
মহিলাসকলক বহুতখিনি সুবিধাই আগবঢ়াইছে বাৰু, আৰু মানে তেওঁ মানে কি লোক লোকসেৱা আঁচনিটো দিছে। মুখ্যমন্ত্ৰী লোকসেৱা আঁচনি চনি আছে এইটোকতো পাহৰিছিলো মই। চৰকাৰী মানে চাকৰিত স্বচ্ছ আৰু মেধা ভিত্তিক নিযুক্তিৰ ওপৰত গুৰুত্ব দি বহু হাজাৰ যাৰ মানে নি নিবনুৱা যুৱক যুৱতী চাকৰি দিছে ন, নিবনুৱা সমস্যা নোহোৱা কৰিছে যে অ' এত হয় হয় এত নিজৰ একদম মেধা ভিত্তিত চাকৰিটো দিছে। একদম মানে পৰিষ্কাৰ পৰিচ্ছন্ন একদম মানে মানে কি আৰু নিখুত ভাৱে চব মানে পৰীক্ষা অনুষ্ঠিত হৈছে, উম হয় দিয়া। মেধা ভিত্তিত মানে নিযুক্তি দিছে আৰু, আৰু শিক্ষাৰ খণ্ডৰ উন্নয়নতটো আমি ক'লোৱে ন। নতুন বিদ্যয়ালয় মহাবিদ্যালয় স্থাপন কৰিছে, বিদ্যালয় আন্ন্তঃগথনি উ উন্নয়ন কৰিছে খিনি ম কৈছো আমি শিক্ষাৰ ক্ষেত্ৰত উম আৰু কম্পিউটাৰৰ ব্যৱস্থা কৰিছে য়ে ডিজিটেল চব, স্বাস্থ্য স্বাস্থ্যৰ কথাওঁ ক'ব পাৰো আমি। স্বাস্থ্যৰ খণ্ডৰ উন্নয়নো বহুখিনি কৰিছে তেওঁ।
আৰু সেই মুখ্যমন্ত্ৰী স্বাস্থ্য সাহায্য আঁচনি মানে কি জটিল ৰোগত আক্ৰান্ত লোকসকলক মানে চিকিৎসাৰ আৰ্থিক সহায় আগবঢ়াইছে স্কুটি বিতৰণ, স্কুটি বিতৰণ কৰিছে। উচ্চ মাধ্যমিকত অ' ফল ভাল ফল লাভ কৰা ছাত্ৰ ছাত্ৰী স্কুটি, ৰা প্ৰদান কৰিছে, তেতিয়াহে আগ্ৰহ বাঢ়িব, আকৌ পঢ়াত ভাল হ'ব। তেওঁলোকৰ শিক্ষা কিমান খিনি হেৰি কৰিছে কিমান খিনি হয়, হয়, উম, উম, এতিয়া ধৰা এতিয়া স্কুতিখন দিলে তেওঁলোকে আকৌ মনোবল পালে বা আকৌ চাৰে আৰু ভাল কিবা এটা দিব আৰু
উম, মনত এটা ইচ্ছাৰ মানে উদয় হ'ল তেওঁলোকৰ এটা মানে অ', আকৌ আমি ভাল কৰিব লাগিব ভালকৈ পঢ়া শুনা কৰিব লাগিব এনেকুৱা আৰু আৰু স্বাস্থ্য খণ্ডতো যথেষ্ট উন্নয়ন কৰিছে এইটো ক'ব লাগিব চৰকাৰী চিকিৎসালয়সমূহ মানে বহুতো আধুনিককৰণ কৰিলে এতিয়া চৰকাৰী চিকৎ চিকিৎসালয়সমূহ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে চিকিৎসক আৰু স্বাস্থ্য কৰ্মী নিযো কৰিছে বহুতো বিনামূলীয়া চিকিৎসাৰ সুবিধা দিছে। মানে কি এতিয়া বহুত খিনি সুবিধা আগবঢ়াইছে দিয়া স্বাস্থ্যৰ ক্ষেত্ৰতো। কৃষিৰ ক্ষেত্ৰত আমি ক'ব
কৃষিৰ ক্ষেত্ৰত অ', অ', আৰু আৰু এটা দিছে অসম বালা মালা বুলি মানে তেওঁ ৰাজ্য যুদি পথ আৰু জ্বল নিৰ্মাণত তথা সুবিধা সেই নিৰ্মণত তথা উন্নয়ন কৰিছে মানে কি দলং আৰু ৰাস্তা ঘাট পথ উম, দলং বনাইছে চাৰিওফালে। মানে দলং বনোৱাৰ ফলত অ, দলং বনোৱাৰ ফলত ৰাস্তাত মানুহ বিলাক সময়ৰ অভাৱ মানে সময়টো কমতে হৈছে সময়টো উম, কম সময়ত এ ধৰা অফিচত গৈ পাইছে বা বহুত দূৰত কৰ্ম্ৰ কৰ্ম্ৰ সেইটোৱে আৰু।
আৰু তুমি এইটো জানানে কৃষিৰ ক্ষেত্ৰত এইটো গম পোৱা নে কৃষি কৃষি উন্নয়নতটো যথেষ্ট কৰিছে, কৃষকসকলক উন্নত মানৰ বিশ সাৰ আৰু আ, কৃষি জন্তৰ সুবিধাও কৰিছে জলসিঞ্চন ব্যৱস্থাতো উন্নত কৰিছে যে কৃষি উৎপাদন বৃদ্ধি কৰিছে আৰু কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে বিভিন্ন মানে কিছুমান আঁচনি দিছে আৰু পদক্ষেপ গ্ৰহণ কৰিছে। কৃষি - কৃষি - কৃষক সকলৰ কাৰণে কৃষক সকলো আমাৰ মানে কিমান দৰকাৰী ন' তেওঁলোকৰ কাৰণে আজি আমি মানে ভালকৈ খাব পাৰিছো হয়, দিয়া উম, ভাল গোটেইখিনি বস্তু ঘৰতে তেওঁলোকৰ কিমান মানে উন্নতি কৰিছে ন? তেওঁ কৃষসকলৰ ক্ষেত্ৰতো মানে বহুতো মানে পদক্ষেপ লৈছে আৰু।
পিঠা অ', তেওঁলোকৰ আঁচনি সোপা, তেওঁ আঁচনি বিলাক বহুত ভাল ভাল আচনিয়ে দিছে।
উম, আৰুটো মহিলা সবলীকৰণটো কলো ন' মহিলা স্ব সহায়ক গোটসমূহ তুমি যে ক'লা গোটসমূহ উলাইছে ধৰা অনুৰ বুলিয়ে ক'ব পাৰি আত্মসহায়ক গোটসমূহ। আত্মনিৰ্ভৰশীল হবলৈ মানে উৎসাহ দিছে। মহিলাসকলকো আৰু পৰ্যটন আৰু সাংস্কৃতিক উন্নয়নো মানে বহুত খিনি আছে আৰু পৰ্যটন সাংস্কৃতিক উন্নয়ন যেনেকৈ ধৰ অসমৰ পৰ্যটন ক্ষেত্ৰ উন্নয়নৰ বাবে বিভিন্ন মন্দিৰ ঐতিহাসিক স্থান আৰু পৰ্যটন স্থলৰ ধৰা স সৌন্দৰ্য বিদ্য কি কৰিছে, পদ ঘাট উন্নয়ন কৰিছে তেনেকুৱা আৰু।
আৰু এটা বানী আৰু এটা আছে যে বাণীকান্ত কাকতি মেধা বঁটা, তেওঁ সেই মেধাৱী ছাত্ৰ ছাত সকলক উৎসাহিত কৰাৰ কাৰণে এই বঁটা প্ৰদান কৰিছে নহয়। বাণীকান্তম কাকতি মেধা বটা বুলি কয়। তাৰ মানে তেওঁ মানে অ, মেধাৱী ছাত্ৰ ছাত্ৰীসকল উৎসাহিত ত' কৰাৰ বাবে এই বঁটা প্ৰদান কৰিছে তেওঁ হয়,
আৰু আৰু এটা আছে অৱ অৱকাথা মগত উন্নয়ন বুলি কয়, অৱকাথা মগত গত উন্নয়ন। এইটো মানে এইটো আচনিৰ জৰিয়তে কি কৰিছে নতুন পথ সেইটো আৰু উৰণীয়া সেইটো নিৰ্মাণ কৰিছে, তুমি ক'লাই বাৰু এইটো নগৰ উন্য়ন কৰিছে। আৰু পানীয় জ্বল আৰু বিদ্যুৎ ব্যৱস্থা সম্পাদন কৰিছে।
অ', অ', অ', ডিজিটেল শিক্ষা আৰু স্মাৰ্ট ক্লাছৰ ব্যৱস্থা। কৰিছে, বিদ্যালৰ সমূহত অত্যাধুনিক মানে কি আৰু শিক্ষা সুবিধা দিছে, মানে কম্পিউটাৰ দিছে, সেইয়া, তেতিয়া ল'ৰা, ছোৱালী বিলাক মানে ডিজিটেল শিক্ষ আৰু স্মাৰট ক্লাছৰ ব্যৱস্থা
অটো অ, হয়, হয় আজিকালিতো চ, কম্পিউটাৰে যুগ হৈছে ন।
কম্পিটাৰ নাজানিলে, যে, একোৱে নাই বাৰু আজি আজিকালি সেনে, নহয় সটো লাগিবৰ কাৰণে, তেওঁলোকক সৰুৰ পৰাই মানে টো, মানে উ, অনুপ্ৰাণিত কৰিছে আৰু মানে শিকা আৰু তোমালোকে গোটেইখিনি সুবিধা দি, দিছে।
উম, উম, হয় দিয়া। এতিয়া হিমন্ত বিশ্ব চৰকাৰে ধৰা শিক্ষা, স্বাস্থ্য, কৃষি মহিলা কল্যাণ, নিবনুৱা সংস্থাপন, পৰ্যটন আৰু অৱকাথামূহ উন্নয়নৰ বাবে কিমান আঁচনি ওলালে হয়নে, নহয়। এই আঁচনি সমূহৰ উদ্দেশ্যয় হৈছে কি, অসমৰ আৰ্থ সামাজিক উন্নয়ন যুৱ সমাজক আত্মনিৰ্ভৰশীল কৰি তোলা। মহিলাাসকলক সবলীকৰণ কৰা। আৰু জনসাধাৰণ জীৱন, যাপনতটো মানে মানবোৰ উন্নত কৰা। এই প্ৰধান লক্ষ্ তেওঁৰ।
উম, উ, উম আৰু শিক্ষা চিকিৎসা, শিক্ষা সম্প্ৰচাৰণ কৰিছে। ন ম ক বি বি সানৰ বৃদ্ধি কৰিছে। এ, আৰু স্মাৰ্ট ক্লাছৰুম, অনলাইন শিক্ষাৰ সুবিধা আৰু আই এছ চি টি শিক্ষা দান কৰিছে, তেওঁ। তেওঁৰ কথা কিমান কবা আৰু বহুত খিনি কৰিছে, তেওঁ অহাৰ পৰা ধৰা পাঁচটা বছৰত। হয়নে, নহয়।
হয়, দিয়া হয়, দিয়া এতিয়া মানে বিজেপি চৰকাৰক মানে ধন্যবাদ দিব লাগিব ন, কিমান খিনি। কৰিলে, আৰু ধৰা, ৰাস্তা, ঘাট
অ', অ', আজিকালি ৰাস্তা, ঘাট তোমাৰ কি আৰু এই নায়ে মানে পকি ৰাস্তাই চব মনে তুমি জানা তোমালোকৰ ফালে কেনেকুৱা বা নাজানো দেচোন আমাৰ
এ, বহুত ভাল হয়। এতিয়ো বেয়া ৰাস্তা নাই বুলিয়ে ক'ব পাৰি আকৌ ৰাস্তা, পাত, পদূলি উম, মুঠত চব নতুন কৰি তুলিলে।
দে, তেওঁ মানে আহাৰ পৰা তেওঁ মানে নিজৰ বুলি ভাবিছে আৰু সকলোকে। আৰু জালুকবাৰী সমষ্টিত মানে কি জালুকবাৰী সমষ্টিত আছিল ন, তেতিয়া, তেতিয়া, তেওঁলোকে তেওঁ কৈছিল আৰু। অ, শুৱালকুছিৰ বাসীক কৈছে আৰু কি তেওঁ তোমালোকে মোক মামা বুলি মা টো, অ, মই তোমালোকৰ দাদা হয়, ন, ইয়াত এ, কিবা খোৱা জালুকবাৰী সমষ্টিত কিবা এটা আছে আৰু কোনোছে মামাহ ঘতৰেবা এনেকুৱা কিবা
হয়, হয় দিয়া। আৰু তেওঁ মানে কি অকল আৰু পৰি সমস্তু বুলি নহয় দিয়াচোন অসমখন এতিয়া তেওঁ মুখ্যমন্ত্ৰী হয়। গোটেই অসম খনৰ মানে তেও মেইন হয়, ন। অসমখনন কেনেকৈ আগবঢ়াই নিব পাৰো, কেনেকৈ মানে সেইটয়ে আৰু সকলো ক্ষেত্ৰতে কেনেকৈ উন্নতি সাধন কৰিব পাৰে, নিবন সমস্যা হাস কৰিব পাৰে, তেওঁক সেইটোৱে মূল উদ্দেশ্য। আৰু আইন শৃংখলা ক্ষেত্ৰতো আমি ক'ব পাৰোঁ অপৰাধ নিয়ম ন, আৰু আৰক্ষী ব্যৱস্থা শক্তিশালী কৰাৰ বাবে বিভিন্ন মানে পদক্ষেপ গ্ৰহণ কৰিছে। আৰু সিমন্ত অঞ্চলৰ সুৰক্ষা আৰু শান্তি, শৃংখলা বজাই ৰাখিবলৈও বিশেষ গুৰুত্ব মানে প্ৰদান
হ, হা, সেইদ হয়। পছিন অবঠিন উম। মানে সেই হ'ল আৰু বছটো।
ত, মানে কি শুৱালকুছি টো মেডিকেলখন নতুন আছে ন। মানে ডাঙৰ মেডিকেল হ'ব অ', অ', আগ্ৰহ মানে ভা, বতাৰ ম, হৈ য, মানৈ
অ, ইমান ডাঙৰকৈ বনাইছে ত, মানে আ।
এতিয়া আৰু শুৱালকুছি বাসীৰ আৰু চিন্তা নাই আৰু ন'? মানে সকলোবোৰ যেতিয়া সুবিধা হ'ব ইয়াতে চিকিৎ সা, উন্নত মানৰ চিকিৎসা হ'ব, উন্নত মানৰ, মানে সকলোবোৰ ডিজিটেল হ'ব। ভাল হ'ব আৰু, মানে বনাই আছে চাগে এতিয়া ন?
উম বনাই আছে হ'বই আৰু বেছি নাই। মানে ভাল বহুত ধুনীয়া বনাইছে কিন্তু এতিয়া, আকৌ আমি মই যোৱা নাই ৰ সিফালে বহুত দিন যোৱা নাই কিন্তু হবয়ে প্ৰায়, হ'ব হৈছেই প্ৰায়
শুৱালকুছি ৰাস্তা ঘাট পধুলি কেনেকুৱা?
অ, ভাল, গোটেই ভাল। বেয়া ৰাস্তা নায়ে আজি দিনত, সেইটোৱে আৰু, নাই, নাই।
কীয়ে হৈ গৈছে, মাটিৰ ৰাস্তা তুমি দেখাই নোপোৱা ন'? অ সকলো বোৰ।
কি কম, ভাল লাগে আৰু, ঠিকে আছে দিয়া ব
অ-অ, অ, দিয়া।